হেল্ল'
শুনা পাইছা?
পাইছো।
অ', কি কৰি আছা? মই, মই, এই জাষ্ট এই পানী চানী খ খাব লৈছিলোঁ আৰু গৰম পানী পৰিছিলে তাকে ঠাণ্ডা কৰি আছোঁ এতিয়া
অ',
তুমি কি কৰিছা?
মই ঘৰৰ বিচনা চিচনা পাৰি আছিলোঁ।
অ', কলেজ কেতিয়া যাবা?
কলেজ আজি আগবেলাতে যাম বুলি ভাবিছো। ৰ'দ তাৰ কাৰণে বেছি নোলাই। চাৰিটা বজাত আহিম দিয়া ঔ আজি হয়তো দেৰিও হ'ব বাৰু মানে। ফেচিয়েল কৰা শিকাব বোলে।
অ', অ',
সেইবোৰ শিকোঁতে শিকোঁতে টাইম লাগিব।
উম। এয়া কি বুলি কয় সিহঁত কলেজলে আহে নে তুমিহে যোৱা বেলেগলে।
তাৰমানে কলেজত নহয় আমাৰ ৰহাতে। তেনেকুৱা শিকোৱা হেৰি আছে চেণ্টাৰ আছে যে সেয়া চেণ্টাৰ মানে মেমসত থাকে আমিহে যাব লাগে চব।
অ' মানে তোমালোকৰ কলেজৰ মেমবিলাক থাকে আৰু তাত।
নহয় এক্সট্ৰা মেমে শিকাই মানে এইবিলাক যেনে কৰাব জানে।
অ', অ', তাত আকৌ এক্সট্ৰাকে এডমিশন তাত আকৌ এক্সট্ৰাকে এডমিশন ল'ব লগা হৈছে নেকি।
ফৰ্ম এখন দিছিলে মোক কলেজৰ পৰা। সেইখন ফৰ্ম ফিল আপ কৰি টু হানড্ৰেটা জমা দিব লগা হৈছিল আৰু। চাৰ্টিফিকেটখন দিব পাৰে।
অ', অ'।
বাকী একো নাই বাৰু
উম, সেনেকেই হয় ন' ইণ্টাৰ্ণশ্বিপ মই এক মইএকো বুজিয়ে নাপাওঁ, এইবিলাক কি কেনেকে কি কৰে।
উম, পাবা দিয়া পি
আমাক পঠাব চাগে কৰবাৰ পথাৰ চথাৰলে।
অ' বতানিৰ তেনেকুৱাই পাইছো সেইটো কাৰণে সুধিছো।
উম' সেইয়ে, এই এনেকুৱা গৰম দিনত নালাগে বাৰু। পথাৰত গ'লে নহ'লে গৰমত।
উম।
উম।
নহয় কিয়া কি বুলি কয় এনে কেঁচু সাৰ চাৰ বনাব দিছিলে ঘৰতে মানে।
অ'।
সেয়া নি আকৌ জমা চমা দিব লগা হৈছে তাকে কৈছোঁ বোলো আমাৰো চাগে ইণ্টাৰ্নশ্বিপ এয়াহে দিব। কি বুলি কয়। এনেকে খেতি পথাৰত গৈ কিজানি মাটি চাতি কোনটো মাটি কেনেকুৱা সেয়া সেয়া লৈ আহিব দিব চাগে।
অ' বিশ্বাস হয় একো নাই ইহঁতে চব কৰিব পাৰে।
উম, জ্বালা দিওঁ বুলি লাগে আৰু ন' সিঁহতি।
উম। মই বুটানীত ইমান জ্বালা নাপাওঁ কিন্তু জুলজিত মানে একদম একে কি মাছৰ কাঁইট বিচাৰি থাক অমুকটো লাগে তমুকটো লাগে কি মুৰ্গীৰ এই ধেৰ কিবা কিবি।
বৰ জ্বলাই দিয়ে দেই
উম, আমি কালি জালা পাইছো। থেডিং কৰিব দিছে আৰু, চলাই থেডিং ৰছীডাল যে সেই কৰে যে। বাৰে বাৰে কৈ আছে হাত, নহয় কালি শিকাইছে মানে ফাষ্ট টাইম শিকিছো আৰু। আকৌ ফালে ফাস্ট দিনা আমাৰ ৰুমত সোমোৱা নাই যে আমি মানে গছৰ তলত বহিবলৈ বহি আছোঁ। লগৰজনীৰ সতি আৰু, মোৰ আমিতো বহি থাকোতে মেমে সোমালেই নহয়। ক্লাছ আমি গ'মে নাপাওঁ, তাৰ পিছত আহি বেলেগেক সোধা পিছত কওঁতে গ'ম পাইছো যে মেম সোমাল, অলপ মানে শিকালে, ত' ধুমা ধুম গৈছোঁ। গৈ লৈ, বহিছো বহি চহী তহি মাৰি ৰছীডাল দিছে, ৰছীডাল কৰি লৈ, এ বাৰে বাৰে ভাঁজটো শিকাই বাৰে বাৰে নাহে মানে হাতৰ পাকটোৱে নাহে। আকৌ হাতৰ পাকতটো যদি অলপ আহে, মানে সেই নাযায়। তাৰ পাছত এনেকুৱা মাথা গৰম হৈছে, নিজকে নিজে কৈ পৰিছে। ন' ভৰি চোই মানে। ফাৰ্ষ্ট মানে বেলেগক প্ৰেক্টিছ কৰি ল'ব দিছে আৰু। মানে চাতৰ পাকটো আনিব দিছে তাৰ পিছতহে ইউজ কৰিব দিছে বেলেগৰ তাত। তাকে বেছিকে পাৰফেক্ট যোনে পাইছে তাকহে কপাল খনত দীছে আৰু ন তাতো দিয়া নাই আমুকতো মেমৰ ওচৰত গ'লো মই বুজি পোৱা নাই কাৰণে হে। মেমে কৈছে মানে হাতখন বোলে খিচকোৱা নিচিনাকে মানে এনেকে হেৰি ক ভাজটো দিব লাগে এনকেযে হাঁহিলে যে হেৰি কৰি দিয়ে। মোইতো সেইটো দিবলৈদি ঘপকতে মোৰ মুখৰ পৰা ৰচিডাল ওলাই পৰিছে মেমৰ আগতে মোৰ এনেকুৱা লাজ লাগিছে সেনেকে যদি কোৱা হাহৰ দিয়াচোন সবে হাঁহিছে হে মই লাজতে আহি লাষ্ট টত যি বহিলো বহিলো আমাৰ লগৰ এজনীক মানে হাতত কৰিব দিওঁতে তাৰ হাত এটা চাইডৰ নুমে নাইকিয়া হৈ গলগে এনেকুৱা কৰিছে মানে তাই মানে নিজে কৰা নাই কাওকে তাক সবে যি ক বোলে মোৰ তাতে কৰি থাক বুলি এৰি দিছে হাত খন ও ইজনে সিজনীক কয় এনেকুৱা কোৱা চিওৰ বাখৰ হৈছে ৰুমটো সব পালৰ পা গান লগাই দিব লগা হৈছে আৰু এতিয়া স্কাওচও কোনেও নুশুনে গালি চালি পাৰা নাই উমহো আকৌ পাউদাৰ লগাই লগাই দিব দিছে গোটেই শোপা বগা ভূত আও। সবে যদি পাউডাৰ লগাই লগাই বহিটো এনেকুৱাক কৰি থাকে পিছত বেলেগৰ তাত যদি কৰিবলৈ সময় নহয় কি বুলি সবেই কৰি থাকে আকৌ নিজৰ নিজৰ আ থ্ৰুতে কৰে ওপৰত চি চি টিভি আছে
ওপৰলে আঠুটো ওলাবলৈকে লাজ লাগে দে চোন বা ভৰি খন ওলাবলৈও কিন্তু চ আৰু লাজ চাজ নাই আ চি চি টিভি আছে বুলি পাহৰি থাকিলো তেনেকে ওলাই কৰি কমপ্লিট কৰি যেনে তেনে গুচি আহিছে।
তেওঁ আইডিয়া কে উম
ঘৰত গৈ মানে মোলে অলপ চলপ হ'ল ঘৰত প্ৰেক্টিচ কৰিবলৈ দিছিলে কৰায়ে নাই অ', কাক কাৰ তাত কৰিব দিছে জানা নে নাজানা উম ফাদাৰৰ তাত কৰিব দিছে। মানে বাপেক বিলাকে যে জীয়েক বোৰক বেছি মৰম কৰে তেতিয়াহে একো কৰিব নোৱাৰিব হয়। কিন্তু মাকহঁতক যে সুধিব গ'লেই যে চৰটো যে দিব যে সেইকাৰনে মাকহঁতক কৰিব দিয়া নাই কিন্তু আমাৰ বোলো ফাদাৰ যিহে একো কৰিব গলে আমাকে উলতা দৌৰাবগে
তাৰপিছত আকৌ ইয়াক কি বুলি কয় ৰছী চচী দিছে
ৰচিও দিছে
অ', আহ ঠিকে আছে নহলে প্ৰেক্টিছ কৰিছে। মানে এনেকে নিজে ভৰিয়ে চৰিয়ে কৰাটো বেলেগ কথা আৰু হয়নে।
উম মোক বা লগৰজনী কালি ফ্ৰীতে কপালখনকে কৰি দি দিলে তাৰ বেছিকে পাইছে যে খাই লওঁ দে কিনো হব আৰু হয় খালি চেলাই কেইডাল বোলো হাত নিদিবি কলো।
উম। মানে তেওঁ শিকা যায় আৰু কিবা এটা হয়।
অ', সে বহুত খিনি আইডিয়া আহিল বাৰু এতিয়া চোৱা। কিন্তু মই চোৱা কাওকে নেপালি ওচৰে পাজৰে কাৰোবাক কৰিব পৰা যায় ন এনে দহ বিশ টকা ওলাই থাকে। কে মেমে কৈছে কলেজলৈ গ'লা বোলে ঘপককে লগৰজনীক কৰি দিব লগা হল হে নিজৰ খৰচটো ওলাই গল লো এতিয়া লগৰ সোপা আমাক বিশ্বাসত ল'বও লাগিব নহয়।
আজিকালি আকৌ থ্ৰেডিং এটা কৰিলেই পঞ্চাশ টকা চল্লিশ টকা।
উম। সবতকে যে টান কামটোৱে থ্ৰেদিং গম পোৱা নে নোপোৱা
সেইটোয়ে হ'ব আকৌ অকণমান বেকা বেকি হলেই
উম মানুহ আকৌ যিহে কিয় এনেকে কৰিলে কিয় তেনেকে কৰিলে তেনেকোৱা পাৰ্লাৰতে নকৰো
উম তাৰ নাম কি ৰাজু ৰাজু অ তাৰপিছত এইয়া কি বুলি কয় আমাৰ মই মানে আমাৰ মা তাতে কৰো যে মানে মা পাৰে আৰু মায়ে কৰি দিয়ে কিন্তু মানে সেয়াই নিজে নাজানো একো
উম লগ পালে শিকাই দিম দিয়া মই যি পাওগি
এদিনতে মানুহে একেবাৰে বিদ্যাসাগৰ হৈ যাব
নহ যিমানখিনি পাৰো
উম
আকৌ যে থিয়ৰি কেনে দিছে হে অকমান ইংলিছত মাথাটো বেয়া হৈ গৈছেগে এই এসপ্তাহ শিকাব এসপ্তাহত তুমি বে টিছ কৰিব লাগিব মেইন কেজ কৰি লৈ থিয়ৰি পঢ়িব লাগিব আকৌ কৈছে কালি হাৰ্টকটো দিছে মানে একজামো বোল দিব লাগিব
এক মানে এইখিনি কেনেকে পঢ়িলা কি কৰিলা সেইখিনি আৰু
কালি অনলি চেডিংটো শিকাইছে মানে তাকো বহুত মানে কম টাইমত আৰু কাই লৈ আজি আকৌ বোলে ফেচিয়েল কৰাটো শিকাব আকৌ দুদিন মানে মাজতে আমাৰ বন্ধ দিব সেইকাৰণে আমাৰ এডমিশ্চন আছে যে এডমিশ্চনৰ সময়ত দুদিন বন্ধ দিলেনে আকৌ তাৰপাছতে বোলে একজামটো পাটি দিব
অ আই ইমান ইয়া জল্ডা জল্দি
উম আকৌ হেয়াৰ কাটো শিকাম বুলি কৈছে
হেয়াৰ কাটটো বাৰু শিকি থলে ভাল
উম চবৰে নিজকে লাগে দিয়াচোন হেয়াৰ কাতটো শিকি থ'লে বোলো নিজকে লাগে দিয়াচোন কতনো পাৰ্লাৰত বিচাৰি দি থাকেগে আৰু
উম নিজে মানে নিজেওটো কৰিব নোৱাৰি ন কম চে কম বেলেগক
ন তুমি যদি প্ৰেক্টিচ বেছিকে কৰি থাকা তুমি পাৰা হৈ যোৱাগে তেতিয়া
উম সেইটো আইডিয়া হৈয় যায় মানে তেতিয়া
উম
ঠিকে আছে জানি থ'ব লাগে কেতিয়া কোন দহত কি কামত আহে কোনো গম নাপায়
উম সেইটো হয় বাৰু
উম তুমি এনে মাছ চাছ কাতিব জানানে স্পা অঁ অ
উম সেইটোও শিকাম বুলি কৈছে যদিহে টাইম হয়গে আৰু ভাবিছো এই এসপ্তাহত কি টাইম হবগে বোলো সেইডাল শিকাবলৈ আকৌ এক্সট্ৰাকে শিকিব হলে পইচা এক্সট্ৰা দিব লাগে এনেই এইবিলাকত ইণ্টাৰেষ্ট নাই
এসপ্তাহে দিছে নে বোলো আৰু কেইদিনমান দিব লাগিছিল
এ দিয়া নাই ভালে হৈছে যা আমাৰ মানে শিকিবই মন নাই বাধ্যত পৰিয়ে শিকি আছো ৰ্চাটি পিকেটৰ কাৰণে মানে যোনটো আগ্ৰহ থকা যায় সেইটো নিদিলে ন বেলেগত দিছে এতিয়া আগ্ৰহ নথকাটো কি শিকবা আৰু
অ তোমাৰ কি কৰিব মন আছিলে চিলাই
নহয় মোৰ কেক বেকাৰী যে সেইবিলাক শিকা মন আছিলে মানে কুকিং কৰি ভাল পাওঁ যে তে সেইটো নিদিলে নিদিলে যে কলেজৰ পৰা এতিয়া যিটো দিলে সেইটোয়ে শিকিব লাগিব
বেকাৰীত গৈ পেলাই শিকিব লাগে মানে ন সেইটো অ অ
চব স্কিম বিলাক হয় যোনটো চেণ্টাৰ যে আৰু মানে সেই ৰহা চেণ্টাৰটোত যে অল এভ্ৰিথিং শিকোৱা চেণ্টাৰ মানে ৰুম বেলেগ, বেলেগ যে
অ', অ', ঠিকে আছে তাতে। অ, ভালেই নহলে সহজে মানে ওচৰতে হয় যেতিয়া।
অ'।
অ, কেতিয়াবা চান্স পালে সেইটোকে শিকিয়ে থবা নহলে।
মই পতৈকে মানে চাহটোৰ লগত পাতি আহিছো এইটো শেষ কৰোৱাৰ পিছত আাগিলে। এক্সট্ৰাকে পইচা দি তাতে শিকি লম আৰু।
উম, তেওঁ কম চে কম মানে এয়াই কি বুলি কোৱা। পাঁচ মানে ধৰা নিজে চাৰে চাৰিশ, পাঁচশ তেনেকুৱা ইনকাম হ'ব পাৰে। তটা যদি কেক বেচা আৰু।
নিজৰ বাৰ্থডে কেকটোতো নিজে বনাব পাৰিম বেলেগত নিদি হনে নহয়। এতিয়া লগৰ এজনীয়ে ঘপক হল সেইটোকেতো গিফ্ট দিব পৰা যাব বনাই লৈ ন। আজিকালি যিহে আৰু বেনটো কি।
উম, উম।
সেইটো কাৰানে ম-মানে ৰহা আমাৰ গাঁৱত বিশেষকে দোকান বিলাকৰ পৰা ইমান নাখাব নিবিচাৰে কিমান দিনৰ কেক বা আমাৰ গাঁও কেক বনোৱা ইমান হেৰি নাই মানে। ছোৱালী নাই বুলি কব পাৰি বো সেতুকে শিকি লোৱাটো ভাল হ'ব। পাৰ্লাৰ এতিয়া ওচৰতে ইমান হ'ব পাৰ্লাৰ চবে তাতে কৰিবগে।
উম, উম।
টো বিশ্বাস এনও নল'ব বাৰু।
অ, হেল্ল'। হ'ব দিয়া নহ'লে হা।
অ, হ'ব দিয়া মোক কলেজ ওলামগৈ।
উম, উম হ'ব দিয়া।